হেল্ল', আহ কি কৰিছা
এ এনে আৰু
এনে আৰু ইমান টায়াৰ্ড ফিল অ', অ' শুই আছা আতচা আতচা। বাকী বা ফুৰিব গ'লা ইভিনিং।
গ'লো আৰু এনেই লগৰ তাতে।
অকে কি খালা?
খোৱা নাই এতিয়াও।
ইভিনিং একো খোৱা নাই?
অ', ইভিনি এনে খাইছো আৰু মম' খাইছো।
অ', অ', মম' লাভাৰ আতচা।
তুমি কি এতিয়া আহিলা নেকি?
মই আহাই নাই মই তাতেই আছো মামাহঁতৰ ঘৰতে আছ
অ', অ', অ।
মামা এটা ঘৰতে আছে মই।
অ', বাকী আ
বাকী কোৱা মোৰটো কথাই নাই মই ইন্ত্ৰভাৰ্ত অ', মই ইমান কথা পাতিব নোৱাৰো।
এতিয়া কি কেতিয়া হবা।
এতিয়া খাবা মোৰ পেটৰ জাগা নাই খাই খা এতিয়া আহি ইমান খাল এতিয়া ম ই নাখাও একো ঠাইত দে
ঠিকে আছে।
উম, উম, উম। টো হয় কিন্তু।
তোমাৰ মামাৰ ঘৰ কত বাইদ ৱে।
মোৰত টো নুনমাটি।
অহ, ওচৰত।
অকে।
ক কিয়া।
অমা
তাৰপিছত।
তুমি স্কেচ কৰা ন ভাল লাগিছে। স্কেকচ বোৰ চাই।
এনে, আৰু বনাই আছোঁ।
অলিভাৰ ট্ৰিতটো মৰিল। বেয়াও লাগে ন। প্লেনক্ৰেচট এয়া অলিভাট্ৰি এ কিনো
হম।
অ অলি অলিবাট্ৰিতো মৰিলে কি আছিলে হেলিকপ্টাৰ ক্ৰেছক ন।
অ, অ কিয় বা হ'ল ইটো গম পোৱা নাই মানে।
হেলিকপ্টাৰ ক্ৰেছ।
কেনেকা বা হৈছে।
ভাল আছিলে ইয়াৰ
উম, উম মইতো আগতো বহুত শুনিছোঁ তাৰ পিছত নামটোয়ে আজি কম আালুক কি ষ
আগতে অনিছা বা মৰাৰ পিছত গম পোৱা।
অ', এইটো হয় কিন্তু মানে ইমান দিয়া নাই খালী গানটোৱে শুনো আৰু
সেন্তেঞ্চ মে কমন হে লিখ তোমাৰ নাম কে উপৰ লিখকে ৰাখনা পৰেগা এইটোও হয় কিন্তু।
এইটো হয় কিন্তু।
য়া য়া।
অঁ। এতিয়া। কি কৰি আছা?
এতিয়া মই টিভি চাইছিলো বৰ্তমান এনে।
কি চাই আছা মুভি?
মুভি নহয়। কি আনিছে মা? দাদাৰ হা, কোৱা কি কৈছিলা? ফ্ৰুতি খাবা?
ফ্ৰুটি?
অঁ, মই বাচ্ছা হয় নাজানা? ফ্ৰূতি খাওঁ মই।
ঠিকে আছে।
ঠিকে আছে ন? অঁ।
উম।
দাদা ঘুমে গেছে দাদা ঘুমে গেছে হ মাকে দিয়ে দেও পৰে খাবে কালকে খাবে সকালে অঁ, কোৱা।
কোন হয় ভাইটি নেকি?
উম ভাইটি য়েছ।
অ'।
বাকী কলকাতা চলকাতা গৈছা নে নাই এইটো কোৱা।
কলকাতা ইছ ৰাম যোৱা নাই মোৰ মায়ে গৈছে এই কেইমাহ আগত গৈ আহিল, যোৱা নাই আৰু। উম। উম সেইটো হয় যাক বহুত ইচ্ছা বহুত ঘূৰিম।
পেহলে খুদ থৰা জাদা কামা লেটা হে না?
উম উম উম উম।
মই ভাবি আছো মই কেতিয়া ফিনেঞ্চিয়েলি ইণ্ডিপেণ্ডেণ্ট হম কেতিয়া মই ওলাম ঘৰ পৰা এবাৰ ওলালে মইটো একমাহমান চাগে ফুৰিমেই তাৰ পিছত ঘৰত সোমাম।
এইটো হয় আজিকালি না একচুলী চবৰে নিজৰ কাৰো ওপৰত ডিপেণ্ডেণ্ট থাকিব নালাগে।
নালাগে নালাগে আৰু আজিকালি মানে পইচা নাথাকিলে ন ভেলুৰ ভিউ না নো পোৱা কাৰো পৰা যিমান আৰু নিজৰ ক'ব নাপাই নিজৰ পেৰেণ্টছে ভেলো নিদিয়ে।
উম অ' মই নিজে কম্প
সঁচা কথা সঁচা কথা নিজে যেতিয়া নিজৰ যদি মানে লাইক মানে যেতিয়া তুমি এটা পেৰেণ্টছৰ পৰা পাঁচ টকা খুজিবা ন যেতিয়া সিহঁতে যোনটো ৰিপ্লাই বেক দিয়ে ন শুনিলেতো তাতকে বেতাৰ নিজৰো ভাল নালাগে স সেইকাৰণে নাই নিজে খুদ ক তৈ কমানা পাৰেগা। এটলিষ্ট পঢ়া আৰু গুৱাহাটীৰ নিচিনা জাগাতো জবৰ। কমি নাই প্ৰাইভেট জবো বহুত আছে।
কিন্তু পাব পোৱাও টান।
পোৱাও টান আজিকালিতো আৰু এয়াই আহি ধ্বংস কৰি পেলাইছে।
সেইটোৱে। চবতে কি কৰিবা যি যি তাততে যাব তাত।
উ
এই এটা ভিডিও হেল্ল খালি এই বাহিৰত নেকি ৰব এ টাত মাজে বাতি লৈ আছে। ভিক্কা মাংগি আছে ইচ ৰাম। কাম
লৈ ল'ল
অ' কেইদিন বছৰ ৰ ৰ কেইদিন বাছত মানুহ নাথাকে ৰবতে কাম কৰিব স বতে এটা ৰে ৰেষ্টুৰেন্ট আছে নহয় ৰবতে খোৱা দি যায় ৰবতে খোৱা লৈ যায়।
উম আছেতো এইটো বেংগলৰত আছে।
উম।
তাৰপিছত কালি এতিয়াই আহিবা
হম
কালি আহিবা নে না কি থাকিবা
কালি আহিম কালি মোৰ ট্ৰেনিং মানে ট্ৰেনিং আছে মই ৰাতিপুৱাই যাম
কিহৰ ট্ৰেইনিং কি
এই স্কিলৰ স্কিলৰে ফৰেষ্ট
হা
স্কিল ডেভলপমেণ্টৰ এ আইৰ ট্ৰেইনিং এটা আছে
অ অ অ ঠিকে আছে একচুৱেলি এ আইতটো বিট কৰিব নোৱাৰিম কিন্তু ইয়াৰ লগত কাম কৰিলে তেতিয়া নিজৰে ভাল
একচুৱেলি ভাল বস্তুতটো কিন্তু চ চব বস্তুৰে এডভানটেজ ডিচ এডভানটেজ থাকে কিন্তু এ আইতটো আহি কি হৈছে চোৱা চোৱা মই কৈ আছো ৰিয়েলিটি যোনটো আমাৰ জেনেৰে্চনত এটলিষ্ট আমি জব জব কৰি কিনে খাব পৰা অৱস্থাত আছো কিন্তু আমাৰ যোন নেক্স যোনটো জেন যি মানে চৰি জেন আলফা যোনটো হয় সেইটোচোন এ আইৰ কাৰণেচোন ঘৰতে বহি বহি মানুহবোৰ কি কৰিব এ আই যদি
সেইটো হয় এই তোৰ মানে ইমান এক্সপিৰিয়েঞ্চ নহব মানে আমি যিমান চাও আমি কিমান হৈছে
সেইটোৱে
নেটত ত চব ফেচিলিটি থাকিবই আৰু
উম
আৰু কোৱা
আৰু কি কম
আৰু ইমান কথা আছে ভাবিব লাগে কি কম কোৱাচোন অল অলপ নিজৰ বিষয়ে কোৱা
ও নিজৰ বিষয়ে স্কুলৰ পৰাই কৈ আছো এইটো স্কুল এটা ইছৱ স্কুলতে কৈছিল চে এবাউট ইওৰ অই বেকগ্ৰাউণ্ডটো ইমান চিওৰি আছে
উম বহুত বদমাছ হয়
হয় কি
অৰ বলও, ফিৰ বলওঁ খুত। বাৰ বাৰেমে বলো, ফেমিলি কে বাৰে ম বলো কন কন ৰেতে ফেমিলি পে? তুম জইণ্ট ফেমিলিছে বিলং কৰতে হ কীয়া নিউক্লিয়াৰ ফেমিলিছে ব'লো?
ফেমিলি মে মেহ ৰেহটা হু, অৰ চতা বেহেন। অ' সৰু ভণ্টি। তাৰপিছত?
সৰু-মাজুবিলা কাজিয়া লাগে নে নাই?
অ' লাগে, এতিয়াতো নালাগে কমি গৈছে। আগততো বহুত কাজিয়া আছে।
সৰু ভণ্টি তোমাতকে কিমান ডাঙ কিমান সৰু কিমান বছৰৰ?
এক বছৰ হল বেছি না
আহ অ। তাই কি পঢ়ি আছে?
তাই এতিয়া এইটো কি কয় বি এ পঢ়িছোঁ, কৰোঁ একে এইটো কি বা, গুৱাহাটী কলে
অ অ।
সৰু হলে কি হয় মোক কে দম দিয়ে।
ভাই ব্ৰ ব্ৰাদাৰ চিছ তাৰৰ বডিং এনেকুৱাই থাকে দিয়া। তুমহাৰাটো চিষ্টৰ হে। মতলব য বি হ তোমাৰ চিবলিং আছে মোৰ যে মই যে চিংগল চাইল্ড, মোৰ কেনেকুৱা লনলি ফিল হয়, মই যে ভাবো ইচ ৰাম মোৰ যদি কোনোবা চিৱলিংগ থাকিলে হয় দাদা বা ভাইটি বা কোনোবা থাকিলে হয়। এটলিষ্ট আই কেন চেয়াৰ মাই থটছ, এট লিষ্ট হাউ কেন আই ফিল আই কেন চিয়াদ দেম বাত
উম, উম, সেইটোয়ো হয়।
বেয়া নাপাবা অলপ বেছি ইংলিছ মাৰি আছোঁ।
তাৰপিছত কালি কেতিয়া ট্ৰেনিং?
টা, দচটা অ', চৰি এঘাৰটা।
নটা, দচ
অ', এঘাৰটা, এঘাৰটা আৰু এঘাৰটাৰ মূৰত তিন্তা লগাই ঠেই
অ'।
বা জেমচ আমি খাব না তুমি নিয়ে যাওঁ ন এ পিকে দিয়া তেনেহ'লে
উম, এ মোক মাতি আছে এতিয়া খাবৰ কাৰণে।
দাৰগা ঠিক আছে, অ', মাতি আছে।
যোৱা তেনেহ'লে।
অহ, কালি।
অ', বাই।
নাই।
উম, উম।